হেল্ল'! কি কৰি আছা?
এই এনে আছো ৰবা তুমি কি কৰি আছা?
এ মই এই অলপমান তাৰমানে এ ওম এই মেলা চাব আহিছিলো মই। অহ তুমি এই হা।
মই আৰু এনেই আছো। ৰাস্তাত দেখি ওলাই আহিছো অলপ।
অ'। অ' ৰ'বা তুমি সেই পঢ়া শুনা কৰিছা নে নাই।
অ' মই পঢ়ি ডিগ্ৰী পঢ়ি আছো, বি এ পঢ়ি আছো।
নহয় নহয় গ'ম পাইছো। আৰু কিবা যে তুমি যে কৈছিলা মোক এই ইণ্টাৰভিউ দিম মই। এ ৰাণিং কৰি আছিলা, সেইবোৰ হ' সেইবোৰ কৰি আছা না।
ৰানিংটো মই সদায় যাই আছো। আৰু মই ইপিনে পঢ়িও আছো এছাম পুলিচৰ কাৰণে, আৰ্মিৰ কাৰণে মই। ইণ্ডিয়ান আৰ্মীৰ কাৰণে পঢ়িও আছোঁ। আৰু মই ইফালে উম। ডিফেন্সৰ কাৰণেও কিবা কানি মই চাই আছোঁ। এপ্লাই কৰিছোঁ বাৰু এইবাৰ। এডমিড কাৰ্ড ওলোৱা নাই।
হয় হয়। এতিয়া সেই মই এই এ তুমি এটা কাম। কৰিব লাগিছিল নহয় হেল্ল' হেল্ল এই তুমি যে মোক সেইদিনা যে কৈছিলা। চিলা। এই এ কি বুলি কয়। তুমি আৰু মই ফুৰিব যাম। এই কেতিয়া যাবা।
এইটো ফুৰিব যাম বাৰু এই জানুৱাৰী এইটো আ সেই মাহত যাম ৰবা অ'। জুলাই মাহৰ আমি লাষ্টৰ দেখি যাম। জুলাই মাহৰ লাষ্ট দেখি যাম। মানে। গাড়ী এখন লোৱা কথা আছে। মই গাড়ীখন লৈ লওঁ।
হয় হয় হয়।
তাৰে পিছত আমি ফুৰিবলৈ যাম।
অ'। ঠিকেই আছে নহলে। এ সেই তোমাৰ মা পাপা যাব নেকি তোমাৰ লগত।
মোৰ লগত অ' মোৰ লগত নাযায় মানে মই বাইক লৈ যাম না। এতিয়া গাড়ী মানে, চাৰি চকা লৈ নাযাওঁ না।
অ' তুমি জানো কি অ অকলে যাবা।
অকলে অকলেও সেনেকুৱাকে মানে, মোৰ লগো যাব। তিনিটা যাব লগ। তিনিটা মানে চাৰিখন ওম বাইক যাব। চলি যাব। আঠটা যাব। তেনেকুৱা আৰু আপুনিও যাব পালে হয়। যদি আপুনি গাড়ী লয়।
তুমিতো মোক কৈছায়েই। সেইকাৰণে তাৰমানে মোৰ মানে মই তেনে ভাবিছিলো মোৰ তেনে মা পাপ। পাৰ লগত তেনে যাম বুলি তেনে ভাবিছিলো মই। তেনে মা-মা-মা। মা পাপা আৰু তাৰে গোটেই খিনি ফেমিলি একেলগে যাম বুলি ভাবিছিলো আৰু। বুলি কয়। মানে সেইকাৰণে আৰু।
অ' তেনেকে উম তেনেকে। উম তেনেকেতো নাযাব মা পাপা। মানে ডাইৰেক্ট আৰু মই সেই এই লগৰ লগত যোৱা যাব না। পাৰ্টি কৰাকৈ একেলগে।
হয় হয় কিন্তু আমাৰ কিন্তু মা পাপা কিন্তু মোৰ লগত। কিন্তু যাব সেই কাৰণে মই তোমাক কৈছো যে তোমাৰ মা পাপ মা পাপা।
উম একেলগে তেতিয়া যাব লাগিল হয় কিন্তু একেলগে নহ'ব মোৰ। মানে মোৰ পাৰ্চনেলকে যোৱা হ'ব। মোৰ লগৰ কেইটাৰ লগত পাৰ্টি চাৰ্টি চলিব না অলপ। এদিন থাকি আহিম। বেলেগ ড্ৰিং চিং নকৰোঁ আমি আমি ড্ৰিংক চিং কৰি পোৱা নাই আমি ড্ৰিং কৰিব না। নে আৰু জাগা চাবলৈ যাম ফুৰিবলৈ যাম ৱাটাৰফল চাবলৈ যাম।
অহ।
এ তেনেকুৱাকে যাম আৰু।
উম।
ত আপুনি ঘৰৰ মানুহৰ লগত নাযায় যদি মোৰ লগত যোগাযোগ কৰিব পাৰে যাই যদি। কব পাৰে আৰু আপুনি গাড়ী এখন ল'লে হ'ল বাইক এখন ল'লে হ'ল।
হ'ব মই তোমাৰ লগত মই। যোগাযোগ কৰিম। এ সেই হেল্ল' হেল্ল' হেল্ল' তুমি সেই তুমি এই কি বুলি কয় মেলা চা চাবা আইছা নেকি?
মই মেলা চাব আজি যোৱা নাছিলো। যোৱাকালি গৈছিলো।
হা হা অ উম।
ছোৱালী গৈছিলো আপুনি মেলাত আছে যাব তয়।
মেলা কিন্তু বহুত ধুনীয়া হৈছে দেই মানে। মে তুমি মেলাত তেনে গ'লে তুমি ক'ব লাগিব ইমান মানুহ ইমান। ধুনীয়া হৈছে আৰু তাতে তাৰমানে যোনে তেনে গৈছে আৰু কোনে তেনে কৈছে। বা। ম
অ মজা উম এ আমাক আপুনি কামাখ্যাৰ কথা। কথা কৈছে চাগে ন অম্বুবাচী মেলাৰ কথা কৈছে আপুনি?
হয়, হয়, হয় অম্ববুচী মেলাতো আপোনাৰ বহুত। ধুনীয়া এইটো আপুনি তাৰে আপুনি যদিন প্লেচটোদ গোটেইখিনিত। চাই এনেকুৱা তানে আপোনাৰ তানে ভাল লাগিব তাৰমানে। তাৰ মানে কি ক'ব গোটেই সৌন্দৰ্যও তাৰ মানে একদম ভাল লাগে। মানে এইটো টাইমত মানে মেক্সিমাম কিমান মানুহে আহে হয়নে নাই। হয়। এইটো টাইমত প্ৰায় কিমান মানুহ আহে
উম আজি বাৰু আমাৰ দাদাও গৈছে তাতে মেলা চাবলৈ
অ' তোমাৰ দাদা আহিছে।
মোৰ দাদাই আজি কি গৈছে তাতে মেলা চাবলৈ মই মানে যোৱাকালিতে গৈছিলো। আজি মানে মোৰ দাদাই গ'ল মেলা।
হয়, হয়। মোৰ মোক আমাৰ মায়ে কৈ আছে যে বাবু তুমি এটা কাম কৰিবা তুমি মেলা চাব যদি যোৱা কি বুলি কয়, মোক কবাচোন ময়ো তোমাৰ লগত যাম। ময়তো ময়তো ক'লো মা মই আজি মই নেযাও এই দুদিনমান পিছত মই যাম। হয়, হয়। নাই আমাৰ নাই নাই আমাৰ তাৰমানে। আমাৰ তাৰমানে আমাৰ তেনে গোটেই ফেমিলি খিনিয়ে তেনে যায়। যত কি য'ত কি যোৱা নহওঁক। কিবা এটা কাম থাকিলেও মানে একেলগে যাম এনে কি কাম।
লগতে চবতে ঘূৰিব লাগে।
হয়, হয়, হয়। মানে আমাৰ গোটেই খিনি তেনে ফেমিলি তেনে যায়। যেনে আমাৰ ভন্টি আছে ভন্টি মই দেউতা আৰু মোৰ। মা নাই।
ঠিকে আছে। সেনকে লৌগ সংগৰ লগত ঘৰাতকে, লৌগ সংগৰ লগতকে ঘৰাতকে, ফেমিলিৰ লগত ঘূৰাটো বেছি ভাল। আজিকালিতো উম বহুত ভাল আজিকালি তন চবেই জানেতন আজি। দিনকাল কেনেকুৱা।
উম।
দিন কাল একদম।
আৰু এই এই চোৱাচোন, এই তাৰ মানে তোমাক মই এটা কথা। কথা শুনা এই আজি দুদিন মান হ'লে এই ৰা। এজন ল'ৰা এক্সিডেণ্ট হৈ ফেললে অকস্মাত দেৰটঠ। দেই মানে এনেকুৱা তাৰমানে পৰিস্থি। পৰিস্থিতি যেনে হৈছে তাৰ মানে গাড়ী মটৰ চলাব নোপোৱা হৈছে যেনে কিছুমান এই ল'ৰা যে আছে, আপোনাৰ ডাগচ খোৱা সেইবিলাকে তান ইমান জোৰে। তেনে যায় গাড়ীত নে গাড়ীখন তানে একদম ইমান স্পীডত তোনে চলাই।
উম, উম, উম।
ক'ব লাগিব, বাপ সিহঁতৰ কাৰণে এতি আমিও মৰিম সেনেকুৱা হৈছে যে নাই। সিহতে তানে সিহতে নিজৰ ভুলতটো তানে কৰে কিন্তু বেলেগক খুন্দুৱাই নাই সেনেকুৱা কথা নহয় - নহয়।
উম - উম তাহাতে নতুন- নতুনকে উঠি আহছে এইবিলাক চলি। সেইবিলাক চলি সেনেকুৱা কৰে গাড়ী মায়ে দেউতাৰ পৰা কানদি কাটি। পিনে গাড়ী লৈ লৈ পিনে সেনেকুৱা কৰে।
উম, হয় - হয় কি যি নহওক। মই তোমাক মই ক'লো আৰু। সেইবিলাকৰ লগ নহবা হয় নাই তুমিতো মোক চিনি পোৱা হয়নে নাই হয়ানে তুমি মোক চিনি পোৱা মই তোমাক চিনি পাও।
অ',
য় কি নাই কিন্তু সেইবিলাকৰ লগ নহবা মানে সেইবিলাকৰ লগ হ'লে তুমি তানে একদম একদম বেয়া হৈ যাবা। হয় নাই।
অ, হয়- হয়- হয় মই সেইবিলাক আচলতে লগে নাই একদম। মই মোৰ তিনিটা সাজ আছে লোক মই সেই তিনটাৰ লগতে ঘুৰি থাকো তাহতৰ এলকহল তে বস্তুৱ নাখায় তাতে জিংকচো নকৰে একো নকৰে।
হয় - হয় নহয় এতিয়া চোৱা মই তোমাক কোনটো কথাদি ভাল - ভাল ল'ৰাৰ লগত সৰাই ফুৰিব লাগে।
উম, ভাল লগ'বৰ লগত ধৰিব লাগে। উম, ভাল লগতে ঘৰিব লাগে বেয়াৰ লগত বেয়া ঘুৰে। যে বয়াৰ লগত থাকিলে নিজেও বেয়া হৈ যাব লাগে। সেনেকুৱা পৰিস্থিতি আহি পৰে সেইকাৰণে।
তুমি তুমিতো তুমিতো পদ পদ পদ পধ লৰা হয়নে নহয় তোমাৰ একদম গোটেইখিনি তোমাৰ এ মেক্সিমাম আছে হেনে নাই টেলেণ্ট আছে হেনে নাই কিন্তু এইগিলাক বেলেগ মানুহৰ লগত আপোনাৰ কি বুলি কয় আলটু ফালটু মানুহৰ লগত ঘূৰি ফেলে কাম নাই জালাই মানে তুমিতো জানা মই এ তোমাৰ লগত মই কিমান দিন মই ঘুৰিছো ফুৰিছো হয়নে নাই? নাই নাই দুয়োৰে কিমান আমাৰ ভাল চিনাকি হয়নে নাই কিন্তু মই তোমাক আজি এটা কথা কওঁ বেলেগ তানাই বেলেগ এজন মানে থাৰ্ড প্লাছ থাত সে আৰু তানে বেয়া বেয়া মানুহ আৰু মানে বেয়া বিয়া ল'ৰাৰ লগ
উম উম উম উম উম সেইটো হয় সেইটো হয় মই তেনেকুৱা মোৰ বেয়া ল লগত মই লগে ন বেয়া লগ থাকিলে মই তাৰ পৰা আঁতৰি আহেও
হয় হয়, এ' তুমি লগ এতিয়া তুমি কি কৰি আছা?
এতিয়া মই বি এ পঢ়ি আছো ডিগ্ৰী পঢ়ি আছো।
নহয় নহয়, অ' নাই ন গম পাইছো' খয়াদমি মানে
অলপ ওলাই আহিছো মানে। এ' বহুত গৰম দিছে না এইকেইদিন গৰমৰ কাৰণে মানে অলপ বাহিৰত দেখি মই ওলাই আহিছো। বতাহ খাবলৈ ঘৰত কিমান থাকিম আৰু।
নাই এইখেতিৰ সময়তো আপোনাৰ নাই ন এই খেতি সময়ত অ' কি বুলি কয় নদীৰ কাষৰ কিছুমান মানুহ আছে না বঢ়িয়া একদম বতাহ এ তাৰ মানে ভাল বতাহ দিয়ে দেই।
অ' অ' আমাৰ ইফালে অলপ মই ওলাই আহিছো। বঢিয়া একদম বঠা দি থাকে গাছৰ তলত।
উম সেনেকুৱা এটা ঠাইত যাই- যাই ফেলাই বহুত তেনে ভাল লাগে আৰু কি বুলি কয় নাই তোমাৰ কিন্তু এই পাপা কিন্তু তোমাৰ পাপা কিন্তু তোমাক বহুত মৰম কৰা চাগে এনে!
উম, উম, মৰম কৰে।
অ, মই মই গম পাইছো, মানে সেইদিনা- সেইদিনা এ, তোমাক যে মই যে ফোন যে কৰিছিলো, তুমি যে কৈছিলা মোক পাপাই মাতি আছে ৰ'বা কি বোল ফোন কৰি থকা বুলি কৈছিলে যে, কিন্তু নাই, নাই, এই কি কবা আৰু, বহুত তেনে আৰু, কি বুলি কয়? এ, নিজৰ ল'ৰাটো নিজৰ ল'ৰাকটো, নিজৰ পাপাইটো মৰমটো কৰিবই হয় নে নাই! মা, মা-দেউতাক মানে কি ক'ম আৰু, সেইকাৰণে নিজৰ বুলি সদায় ভাব একদম ভাবিব লাগে। মা-দেউতা একদম নিজৰ উম, মা-দেউতাটো একদম নিজৰ বুলি ভাবিব
কিছুমান যে এনেকুৱা ল'ৰাও আছে যিবিলাকে ড্ৰিংক কৰে, অ, যিবিলাকে ড্ৰিংক কৰে, কিবা কৰে, হেল্ল'! শুনি আছো, উম, শুনি আছো।
শুনাচোন, আমাৰ এনেকুৱা আমাৰ গাঁৱতে আছে জানা! কি ক'বা, তাৰমানে উপায় নাই আৰু নাই, তাৰমানে মই সিহঁতক দেখি-শুনি পেলাই, মই মন টো এনেকুৱা হৈছে
উম
চ বিলাকক মাক মাক বাপাকে কিয় জন্ম দিয়ে লষ্ট কথাতটো আৰু ভাবিছো মই হয়নে নাই ত আমাৰতো সেনেকুৱাতো নহয়। হয়নে কিন্তু মই বহুতখিনিয় আৰু কি বুলি কয় দেখিছো জান লে দিয়া নহলে দু মই কালি তোমাক ফোন কৰিম নহ'লে হ'ব।
কালি ফোন কৰিবা নেকি?
দিয়া নহলে হ'ব।
দিয়া তে কালি হ'লে ফোন কৰি দিয় - দিয় - দিয়া বাই - বাই। উম,